অ! বহুত-বহুত চেষ্ট- ষ্টা কৰি আছিলো তোমাক ফোন কৰিবলে
অ অ
কিয় বা কিবা নেটৱৰ্কৰে প্ৰব্লেম নে কি বা।
অ! এ এই মই মানে এতিয়া বাহিৰত আছোঁ। সেই এইটো কাৰণে পোৱা নাই চাগে।
এতিয়া পালা
অ' বাহিৰত মানে মই চাউথ কোৰিয়াত।
সেই এনে এনে কথা কিছুমান কোৱা আৰু নক'বলগীয়া চাউথ কোৰিয়া বাদ দিয়া তুমি সাউথ দেলহী যোৱা চোন ফাৰ্ষ্ট তেতিয়া মই কম, উম!
কিয় যাব নোৱাৰিম বুলি ভাবিছা নেকি?
নাই যাব পাৰিবা মানে সেই যিখন সফলতাৰ মানে যিখন চিৰিখনি এখন লাহে লাহে বগাব লাগে মানুহে তেতিয়া সে মানে মানুহ মানে সেই হয় আৰু বস্তুতো সফল ইমান সহজে নহয় ন। অ বাকী ভাত চাত খালানে।
ভাত - চাত খালো এতিয়া এই পিঠা খাই আছো পিঠা।
অ কি পিঠা খাইছানো
কি পিঠা মানে এনেই পিঠা গুৰি এনেই পিঠা এটা আৰু এনেকোৱা কিবা এটা
নাই ভালে-ভালে বাকী কি এই মই হেৰিত আছো ৰবা এতিয়া তোমাৰ এখন তোমাৰ কেৰেলাৰ ফালে আহিছিলো মানে মই
বাহ ধুনীয়া জেগাত দেখোন।
সেয়াই আৰু ধুনীয়াই হয় খালি মানে কামটোও ইমান ধুনীয়া ন হয় আৰু যিটো কাম কৰি আছো এতিয়া মানে
অহ কি কাম
এ এখন মানে বিশ্ববিদ্যয়ালয় এখন মানে চিকিউৰিটি গাৰ্ডৰ কামত সোমাইছো আৰু।
হয় নেকি অ
মানে কাম -বন এতিয়া আমাৰতো শিক্ষা- দীক্ষা নোহোৱা মানুহ আমি। আণ্ডাৰ মেট্ৰিক মেট্ৰিকে পাছ কৰা নাই ত ক'ত নোৱা আৰু অসমত আজিকালি কামেই নাই গুৰুত্ব নিদিয়ে মানুহে তাৰপিছত চেলাৰীটো ইমান বেছি নহয়। ত' হেয়ে আৰু বিচাৰি - বিচাৰি - বিচাৰি কেৰেলাত মানে দাদা এজন আছে মোৰ এই দাদাজনৰ হতুৱাই মানে খবৰ উলিয়াই তেনেকে মানে সেইখনৰ খবৰ পাই গ'লো আৰু।
অ
খালি মানে কামতটো ৰাতিও থাকিব লাগে আৰু আজিকালি লৰাবোৰ আৰু বহুত সেই ন উগ্ৰ ন
অহ,
ভয় লাগে কাজিয়া চাজিয়া কৰি দিয়ে বুলি ৰাতি মানে নিচা চিচা কৰি কেতিয়াবা সোমাই মানে অলপ ভয়ো লাগে অলপ উম অলপ মানে ব স্তুটো ৰিস্কি হয় আৰু
থকা মেলা কত তেন্তে দে
থাকা মেলা সেই বিশ্ববিদ্যালয়ৰ মানে তাৰে এটা মানে ঘৰ এটা মানে ভিত তৰতে ঘৰ এটা দিছে মানে আমি মোটামুটি বিশ পঁচিশ জন মান চিকিউৰিটি গাৰ্ড থাকবই আৰু ৰুম এটা পাঁচজনকে শ্বেয়াৰ কৰো
অহ
ত' এ'তেনেকেই গৈছে আৰু দিনবোৰ।
আৰু ভাত চাত বোৰ কেনেকে
ভাত চাত এটা মেচতে চলে মানে মানে সেইটো বনাই দিয়ে মানে সেইটো কিটচেন আছে তাত চ চবে মিলি খাওঁ একেলগতে খাওঁ খানাটো ইমান
আৰু নিজে বনাব লগগীয়া নহয় আৰু।
বনাব লগীয়া নহয় কিন্তু মানে সেই অসমীয়া মানে যিটো। ত 'খানাটো মানে বহুত মিছ কৰো সেই -সেই জুতিটো সেই সোৱাদ তো মানে ক'তনো আৰু বাহিৰত পাম হয় বাৰু ইয়াত ইয়াৰো ভাল হয়। কিন্তু সেইটো জুতিটো মুখত ইমান নালাগে আৰু।
অ নাই নাই ঠিকেই।
বাকী তুমি কোৱা তুমি এতিয়া কি কাম চাম কৰি আছা। উম।
এ মই আছ। মই এতিয়া বৰ্তমান মুম্বাইত আছো।
আহ কেতিয়া গ'লনো মুম্বাই?
এই বেছি দিন হোৱা নাই হেৰি কিমান পোন্ধৰ দিন মান।
অ কি মুভ কৰিলানে মানে - এনেই ফুৰিব গৈছিলা?
নাই ইয়াতে চাকৰি, ইয়াতে মই হায়ি এখন ফাইভ ষ্টাৰ ৰেষ্টুৰেণ্ট এখনত।
হম। অহ, তুমিতো কৰ্চটো কমপ্লিট হল তোমাৰ। তুমি যে কৰি আছিলা মানে এই গুৱাহাটীতে কৰি আছিলা ন' এইটো, আইটন এইটো মানে যি কচটো আছিলে।
উম।
ফাইভ ষ্টাৰত যদি ভালেই আৰু তোমাৰ মানে দৰমহা চাগে ভালে পোৱা ফাইভ ষ্টাৰৰ হোটেলৰ এখনৰ আৰু
বহুত ভাল মই এতিয়া কিবা এটা বস্তু কিনিবলৈ এবাৰো নাভাবোতো এনেকে ডাইৰেক কিনিয়ে ন বহুত বহুত ওপৰৰ মানুহ মই এতিয়া।
তাৰ তাৰ পিছত তাৰ পিছত তুমি এতিয়া ডাঙৰ- ডাঙৰ বিখ্যাত মানুহবোৰকো লগ পোৱা চাগে। তাতটো ফাইভ ষ্টাৰত অঁ।
এই কিছুমান এই কিছুমান হেৰি সৰু- সুৰা এইবোৰ আহে চাহিদ কাপোৰ এইবোৰ আহে কিন্তু ইমান বেছি গুৰুত্ব নিদিওয়ে মই।
আয় ফটোৱামি নকৰিবা?
মই সঁচাকে কৈছো।
হ'ব আৰু ইমানহয় বাৰু লগ পোৱা গম। কালো কিন্তু মানে ইয়াৰ। ইমান হেৰি কৰিব নালাগে বাৰু ত'। বস্তুতটো হ'ল যে মানে ভালকে কামটো কৰি থাকা। ভাল ক'ত তাতে থাকা নেকি মানে ফাইভ ষ্টাৰতে থাকা হোটেলখনতে থাকা।
নাই নাই ফ্লেট এটা আছে তাতে থাকো।
অ ফ্লেট লৈছা অ কে কে কেনেকুৱা লৈ। তাত সেই মানে পইচা চইচা
চিষ্টি থাউজেন ৰেন্ত কমতে ফিফটি থাউজেন।
কি ফ্লেটত থাকা।
ম ইয়াত হেৰি মানুহ বহুত বেছি ন ইয়াত। চবে বিচাৰি থাকে জেগা থাকিবলে এইটো কাৰণে অলপ বেছি আৰু।
অঁ।
উম।
ঠিকে আছে থাকা বাৰু।
উম।
অলপ ছেফ থাকিবা গম পাওঁ মুম্বাই খন বাৰু বহুত খিনিয়ে মানে সুৰক্ষিত বুলি। বুলি জানো আৰু ত' তোমাৰ গুৱাহাটীত। গুৱাহাটী চুৱাহাটীতকে মানে মুম্বাই পুলিচতটো বহুত সক্ৰিয় বুলি মানে জানো মানে।
অ হয় হয়
কাৰণে ৰাতিও ওলাব পাৰে বিনা দি্ব ঠাই তথাপি। মানে আজিকালি যিবোৰ ঘটনা বুলি মানে হৈ থাকে। দৈনন্দিন জীৱনত সেইবোৰ সেইবোৰ অলপ। চাই মেলি চলিলে হ'ল আৰু বাকী ভালে হৈছে তোমাৰ ভাল চাকৰি পাইছা? এতিয়া আগুৱাই যোৱা।
উম ভালেই বহুত ধুনীয়া ধুনীয়া। খানা খাব পাওঁ আৰু নিজেও বনাও আনকো খুৱাওঁ
মানে অ মইও ভাবি আছিলো মানে সেইফালে মানে। মুম্বাইৰ ফালে। কিবা চাকৰি তাকৰি ওলালে তেনেকুৱা আমিতো আৰু কত ডাঙৰ চাকৰি কৰিম শিক্ষাইয়ে নাই আণ্ডাৰ মেট্ৰিক হয়। তথাপি কিবা সৰু সুৰা কাম পালে হোটেল চোটেলত ধৰা ৱেতাৰ বা। এইবিলাক বস্তু চস্তু চাফা কৰা কিটচেনৰ হেল্পাৰ সেইবোৰ পালে জনাবা নহ'লে, মইও মানে
অ মই নহলে এনেকে বিচাৰি চাম মোৰ হোটেলখনত। ততে যদি কিবা পোৱা যায়।
ইমান ডাঙৰ হোটেলত বাৰু ক'তনো আমি পাম আৰু আমি হলো দুখীয়া আমি। শিক্ষাই নাই। অলপ হিন্দীয়ে নুফুতে অ অসমীয়া খিনি অসমীয়া খিনি মুখত ফুতে আৰু হিন্দী আৰু ইংৰাজী নুফুতে
অ নাই নাই মই তেতিয়াও চাও যদি। দি পাৰো তুমি আহি যাবা ইয়ালৈ
অ পালেতো ভালেই মানে পালেতো বৰ সু সুখী হম।
আনন্দিত হবা।
আনন্দিতই হ'য় বাকী এইয়া মানে দাদাৰ দাদা যোনজন দাদা থাকে ন সেই দাদাজনৰ মানে বেমাৰ। বিজী অলপ। আজি জ্বৰ হৈছে জ্বৰ হৈছে মানুহজন। উঠিব পৰা নাই আৰু মানুহজন মানে। খোৱা লোৱা বা কৰিলেনে নাই, এবাৰ খবৰ ল'ব যাম অলপ পিছত আৰু তোমাৰ লগত কথা চথা পাতিবৰ পিছত
অ
যোৱাকালি মানে অলপ ফুৰিব গৈছিল নৈৰ পাৰত, নৈত গাৱত ধুই দিলে। শুইছই ত' তোমাৰ। এতিয়া অলপ ইনফেক মানে ভাইৰাছ হে লাগি গৈছে আৰু বেমাৰটো কল্ডটো
অ
বাকী তোমাৰ কোৱা ঘ মানে তুমি মানে। তোমাৰ লগৰজনী কৰ' ক'ৰ হয় ক'ত থাক অৰিজিন ক'ত ঘৰ হয়
লগৰজনী ইয়াৰে সেই মুম্বাইৰে হয়।
আও তাৰ মহাৰাষ্ট্ৰ মুম্বাইৰে হয়।
তাৰে হয় কিন্তু মানে সেইয়াই আৰু অলপ তে কথাত বোৰ নিমিলে আৰু।
কিয় বা মানে কেনেকুৱা।
কথাবোৰ নিমিলে মানে তাই তাই এতিয়া। এতিয়া মই অসমীয়া তাই এতিয়া তাৰে হয় লোকেল হয়। কথাবোৰ মানে নিমিলে অলপ মানে। কিছুমান বস্তু মই বুজি নাপাও তেতিয়াও মানে মই অ অ এনেকে থাকো আৰু।
অ এতিয়া চব মানুহ বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহে এতিয়া বস্তু। বস্তুবোৰ বেলেগ হয় সমৰ আমাৰ আমি মানুহবোৰ আত্মীয়তা মানে বেছি আমাৰ মানুহ। মৰম কৰো চবেই কৰে কিন্তু সিহঁতে অলপ বেলেগকে ডাঙৰ হৈছে? উম।
ভাষা টো অলপ হেৰি হে, ওলাই। উম ভালে খিনি। মানে মুম্বাই বুলি ক'লে ফিল্ম চিটি হয় ন? ত' ভাল লাগে ওলাই চোলাই গৈছো আৰু তাইে লৈ গৈছ।
বাকী তাই দেখাত কেনেকুৱা।
তাই দেখান ঠিকেই ধুনীয়া।
উম ক'ত নোৱাৰো আমাৰ লগত হে হ'ব। কথা পাতিব আমি আমাৰ হল শিক্ষাই নাই।
অলৰেড।
অ আছে অ তথাপি নাথাকিলেও আমাৰ লগত। লগ লগত কথা পাতিব আমি হ'লো দুখীয়া মানুহ। শিক্ষা নীক্ষা নাই আণ্ডাৰ মেট্ৰিক।
মই আছো নহয়।
অ এই হ'ব দিয়া মই তোমাক নহ'লে পিছত কথা পাতিম দিয়া। অলপেই কামত মাতিলে ঠিক আছে।
আহ আঁহ।
উম।